হেলল ভ্ৰষ্ট আছে নেকি
নাই নাইক
অ' নাই মানে অ' তোৰ জীৱন এ তটা স্মৰণীয় দিনৰ বিষয়ে ক'বি নেকি
উম মোৰ জীৱনত বহুতো ভাল লগা দিন আছে কিন্তু এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ সেই দিনটো মোৰ বাবে বহুত বিশেষ আৰু আনন্দদায়ক আছিল
সেই দিনটো কিয় ইমান বিশেষটোৰ কাৰণেই নি
সেই দিনটো সেই দিনটোত মই মোৰ বন্ধু বান্ধৱীৰ লগত ঘূৰিবলৈ গৈছিলোঁ বহুদিন ধৰি আমি এক একেলগে বাহিৰলৈ যোৱা নাছিলোঁ
উম
তটো বাবে আমি বহুতো
উম
উৎসাহিত আছিলোঁ আৰু
আচ্ছা দিনটো কেনে ৰে আৰম্ভ হৈছিল তহঁতৰ
মই পুৱা সোনকালে উঠিছিলোঁ গা ধুই সাজু হৈ জলপান খাইছিলোঁ তাৰপিছত বন্ধু বান্ধৱীৰ লগত মিলি মিলিত হ'বলৈ ওলাইছিলোঁ মনটো বহুতেই আনন্দিত আছিল আমি ছজনী আছিলোঁ এনেকুৱা লাগিছিল যে আমি সঁচাকেই লগ কৰি আছোঁ মানে বিশ্বাস হোৱা নাছিল ইমান বছৰৰ মূৰত
আচ্ছা আ এনেই তাৰ পিছত মানে ওলোৱাৰ পিছত কি কৰিম
আমি প্ৰথমে একেলগে কিছু সময় কথা পাতিছিলোঁ তাৰপিছত ঘূৰিবলৈ গৈছিলোঁ বাটত বিভিন্ন ধৰণৰ দৃশ্য দেখিছিলোঁ আৰু বহুত ফটোোঁ
আছা আহ তোমালোকে কি কি কথা পাতিছিলাানো
আমি বিদ্যালয়ৰ কথা পঢ়া শুনাৰ কথা ভৱিষ্যতৰ সপোন আৰু বহু ধৰণৰ মাজৰ কথা পাতিছিলোঁ হাঁহি ধেমালিৰ মাজতে সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ
তোমালোকে খেল ধেমালি কৰিছিলা
উম কৰিছিলোঁ পাৰ্কলৈ গৈছিলোঁ আমি তাৰপিছত তেনেকৈ আৰু
উম তোমালোকে তোমালোকে খাদ্য লৈ গৈছিলা নে নে কি, কি খ কি খাদ্য খাইছিলা?
আমি একেলগে খাদ্য খাইছিলোঁ বিভিন্ন ধৰণৰ জলপান আৰু খাদ্যৰ সোৱাদ লৈছিলোঁ তাত তাত গৈ নহয় আমি ৰেষ্টুৰেণ্টত গৈছিলোঁ তাত খালোঁ একেলগে বহি খোৱাৰ আনন্দই বেলেগৰ তাত বহিছোঁ আমি বহি নে আ অ কিনে আহি নোপোৱালৈকে আমি কথা পা পাতিছিলোঁ আমি কেনেকৈ কটালোঁ দিনবোৰ কেনেকৈ কাজিয়া কৰিছিলোঁ কেনেকৈ আৰু মাতিলোঁ কেনেকৈ আমি আমাৰ নিজৰ মাজতে আমি মানে এনেকুৱা কৈছিলোঁ কি মোৰ ইমান এটা ভাল লগা নাই তাইক সিমানা এটা মই ভাল নাপাওঁ কিন্তু হ'লেও আমিয়ে লাষ্ট ত'ত আমিয়ে আমাৰ কাৰণে আছিলোঁ। কেতিয়াবা হৈ যায় ন ছোৱালী। ছোৱালীৰ মাজত কি মোৰ ভাল নালাগে অলপ বেছিয়ে। কৰে সেইবোৰ কথা পাতিছিলোঁ। তেনেকুৱা আৰু
উম হয় বাৰু অ কোনো মাজৰ তাৰে কিবা কোনো ম যাৰ ঘটনা ঘটিছিলে।
হয় বহুত মজাৰ ঘটনা ঘটিছিল আমাৰ মাজত। এজন বন্ধু আছিল বহুত ধেমালি কৰিছিল। আৰু সকলোৱে হাঁহিবলৈ বাধ্য কৰিছিল সেই মুহূৰ্তটো আজিও মনত পৰিলে মোৰ হাঁহি উঠে। মানে ইমানেই বেছি। সঁহাব পাৰেনে। মই তাৰপিছত কৈছোঁ কি তই কমেডী শ্ব'টোলৈ যা বহুত তোৰ লাভ হ'ব। কাৰণ কিয় তই সাহস সাহহ মানে আৰু তোৰ হহুৱাবলৈ বহুত টান। কান্দবলৈ বেছি টান নহয় কিন্তু হহুৱাবলৈ বহুত টান।
হয় বাৰু এইটো দিনটোৰ কি টো অংশত তোৰ আটাইতকৈ বেছি ভাল লাগিছিল।
মোৰ আ মোৰতো এক এক মিনিট ভাল লাগিছিল সিহঁতৰ লগত কিন্তু আটাইতকৈ আকৈ ভাল লাগিছিল বন্ধু বান্ধৱীৰ লগত একেলগে সময় কটোৱাটো। আজিকালি সকলো ব্যস্ত। হৈ থাকেও সেয়ে এনেকুৱাকে সময় পোৱাতো সহজ নহয় কি একেলগে যাম একেলগে একেলগে প্লেন বনাম একেলগে ক'ৰবালৈ ঘূৰিবলৈ যাম দুই তিনিদিন থাকাকে এইবোৰ সহজ নহয়
হয় বাৰু এইটো।
উম
আহ সেই দিনটোৰ পৰা কি শিকিলা?
মই শিকিলোঁ যে জীৱনৰ কেৱল কাম আৰু পঢ়া শুনাই নহয় দেই মাজে মাজে নিজৰ প্ৰিয় মানুহ পাব উচিত কাৰণ কিয় কোনে জানে কোনে কেতিয়া ক'ত থাকে কি কৰি থাকে। ত' যেতিয়াই চান্স পায়। তেতিয়াই ডান্স মাৰি দিব লাগে আৰু যেতিয়াই তই মানে ভাব কি মই আজি মই লগ কৰিম মানে মই আজি লগ কৰিমেই। এনেকুৱা আৰু তোৰ। কেনেকুৱা হয় বস্তুবোৰ তই যদি ভাবি থাক আগৰ পৰাই কি এনেকৈ লগ কৰিম লগ কৰিম সেইটোতই লগ কেতিয়াও কৰিব নোৱাৰো। এনেকুৱা হ'ব লাগিব কি উম আজি ব'ল আজি লগ কৰিবলৈ যাও ব'ল আজি ওলাই যাও। সেইটোহে আচত লগ কৰা।
হয় বাৰু। কথাটো তহঁত গোটেইকেইজনী অ একেলগে পঢ়া নে।
অ, আমি একেলগে পঢ়া আমি ক্লাছ ওৱানৰ পৰা টুৱেলভলৈ আমি একেলগে পঢ়া অ তাইৰ মাজত এজনী আছে তাই কি বা তাইৰ হ'ল তাইৰ মাজতে গুচি গ'ল তাই বেলেগ দেউতাকৰ ট্ৰেন্সফাৰ হ'ল নেকি কি তেনেকুৱাকৈ তাই গুচি গ'ল তেনেকৈ তথাপিও কিন্তু আমাৰ কথা বতৰা হৈছিল কিন্তু দেই এনেকুৱা নহয় কি আমকৈ সেয়ে হৈ গ'লো কিন্তু হ'লেও তই চাচোন কি আমাৰ মাজত তাইতো ফাইভতে গুচি গ'ল বাৰ বছৰ মানে ক'ব গ'লে সাত বছৰ আমি একেলগে নাই আমি এখন স্কুলত পঢ়া নাই কিন্তু হ'লেও। আমাৰ মাজত সেই মৰমটো আছে সেই সন্মানটো আছে। সেইখিনি বস্তু আছে চেলজিখিনি লাগে।
ত, এতিয়া চব বাহিৰে বাহিৰে থাকে পঢ়ি আছে নে কাম। কৰে কিবা।
আমি বাহিৰে বাহিৰে আছো। পঢ়িয়ে আছোঁ পঢ়াই পঢ়া শেষে নহয় অ জীৱনত চব শেষ হ'ব পঢ়াটোৱেই শেষ নহ'ব।
হয় বাৰু পঢ়াটো কিয় শেষ নহয়। অ এনে দিনটোৰ কথা ভাবিলে মনত পৰে ন কেনেকুৱা লাগে তোৰ অনুভৱ
স। ব সেই স্মৃতিবোৰ মনত পৰিলে মনটো আনন্দৰে ভৰি উঠেও কেতিয়াবা সেই ফটোবোৰ চাই আকৌ সেই দিনবোৰলৈ মনত পেলাওঁ কি ধুনীয়া আছিল সেই দিনবোৰ আমি যেতিয়া সৰুতে আছিলো। কিন্তু সেইদিনা লগ পাই আমি এইবোৰ। কথা পাতিলোঁ। কান্দিলো আমি একেলগে নাজানো সেইদিনা কি হল আমি এনেকুৱা কৈছিলোঁ কি নাই আমি হাঁহিম কিন্তু আমি লাষ্টত কান্দিও দিলোঁ তেনেকুৱা।
আকৌ কেতিয়া লগ পাবি বুলি?
উম।
তহঁতৰ ঘৰৰ ওচৰে পাজৰে নহয় নেকি?
নাই নাই নহয়।
আহ আচ্ছা আহ। আকৌ এনেকুৱা এটা দিন পাবি বুলি আশা কৰ নে?
মই আশাটোতো মই কৰোঁৱেই। ভৱিষ্যতে এনেকুৱা বহু স্মৰণীয় দিন আহিব বুলি। কিন্তু সময় সময় সেতটোহে কাৰো নাথাকে। কিন্তু একো নাই আকৌ ঘূৰিম। আৰু নতুন নতুন স্মৃতি গঢ়িম কিন্তু মই ভাবোঁ এতিয়া যিবোৰ স্মৃতি শেষ হৈ আছে।
অ।
সেইবোৰ তোৰ আগৰ সেইটোতকৈ মানে মিলাব নোৱাৰি আৰু আগতে আমি যিবোৰ কৰিছিলোঁ। এতিয়া লগ পাই জাষ্ট আমি আগৰবোৰ কথা পাতো তেনেকুৱা। স্মৃতি ৰৈটো তেতিয়াতে আমাৰ ৰৈ গ'ল।
অ হয় বাৰু। এনেই তহঁত বিদ্যালয়ত ধেমালি কৰিছিলে নে বদমাছ কিবা উৎপাত
কৰিছিলোঁ, কৰিছিলোঁ, বহুত কৰিছিলোঁ আমি ধেমালি উৎপাত সেইবোৰো মনত পেলাই আমি বহুত হাঁহি হাঁহিছিলোঁ বহুত টাইম আমি হাঁহিছিলোঁ জান আমি যেতিয়া মানে ৰেষ্টুৰেণ্টখনত সোমালোঁ এইবোৰ কথা পাতি হাঁহি আছিলোঁ। ভাবিছে আৰু তাৰে থকা মানুহকেইজনে কি পাগলে চাগে কোন পাগলীকেইটা আহিল বুলি।
উম। তাকেইো তহঁত এনেই কেইজন
আমি ছজন।
গোটেইকেইটা ছোৱালী নে ল'ৰাও আছিল।
নাই নাই ছোৱালী, ল'ৰাও আছে কিন্তু সিহঁতে আহিব নোৱাৰিল সেইদিনা। সেটোত আমি সিহঁতক বহুতে বেছি বেয়া পালোঁ। মাতা নাছিলোঁ আমি বহুত মাতা নাছিলোঁ, তাৰপিছত সিহঁতে আহি কেনে হব আমি লগ কৰিম, তেতিয়াহলে লগেই পোৱা নাই আমি।
উম দিন হ'ল মানে তহঁতৰ।
সিহঁতে সিহঁতৰ প্ৰিয়জী কেইজনীৰ লগত থাকে। আমাক আৰু ক'ত গুৰুত্ব দিব। উম।
সেইটোও হয় কিন্তু আৰু সিহঁতে ভাবে যে বন্ধুৱাই বুজি পাবৰ কাৰণে একো নকয়
সেইটোৱে সেইটোৱে মানে আমি এনেও সিহঁতৰ চকুত প্ৰথমেই কিন্তু হ'লেও সিহঁতে সেইটোৱে ভাবে কি বন্ধুৱে বুজি যাব কিন্তু প্ৰিয়জনীতো বুজি নাপাব তেনেকুৱা
হ তাকেইতো তাকে কি ক ব আৰুু আৰু এনে তহঁতে কৰ'বাত বেলেগত গৈছিলি নে ফুৰিবা
নাই তেনেকুৱাকৈ যোৱা হোৱা নাই এই পঢ়া শুনা বহুত বাঢ়ি গ'ল ন আৰু কি হ'ল দুজনীমান এনেকুৱা হ'ল সিহঁতৰ মানে দেউতাকৰ ট্ৰেঞ্চফাৰ হৈ গুচিও গ'ল বহুত বেলেগ জেগালৈ তেনেকুৱা আমি ইয়াত তেয়া আহিলে এনেকৈ লগ কৰা হয় তেনেকুৱাকৈ এেনে ইমানো বেছিকৈ হেৰি নহয় আৰু
উম আকৌ এনেকুৱা এটা দিন কেতিয়াবা আহিব বুলি ভাবো ন মানে কেতিয়া আহিব ভাবনে
ভাবোঁ ভাবোঁ ভাবোঁ আহিব এনেকুৱা এটা দিন নিশ্চয় হ'িব কি আমি গোটেইকেইজনীয়ে বা গোটেইকেইজনেই আমি লগ কৰোঁ এনেকুৱা নহয় কি এটা নাই এটা ক'বলৈ গুচি গ'ল তেনেকুৱা নহয় আৰু
হা বুজিছো তহঁতে আহাৰ সময়ত আকৌ কান্দি ছিলি নে
উম কান্দিছিলো মানে কেনেকে চকুৰ পানী ওলাই গ'ল গমেই নাপালো মই ভাবা নাছিলো কি মই কান্দিম বুলি দেই মই অলপো ভাবা নাছিলো কি মই কান্দিম কিন্তু নাজানো কেনেকে চকুৰ পানী ওলাই গ'ল কি ভাবি ওলাই গ'ল আৰু হৈো যায় ন াৰাইমত
উম হয় বাৰু অ
এতিয়া মই য'ত পঢ়ি আছোঁ পাঁচ বছৰৰ কোৰ্চ হয়। জানো লাষ্টত কান্দোৱে এনে কিয়ে কৰোঁ।
টাইমত হৈ যায় তেনেকুৱা মানে।
উ ইয়াতো সেই আগৰ নিচিনাই। আছো যদি বা ও গ্ৰুপ এটা এটা কিন্তু কেতিয়াবা এইটো কথাও বেয়া লাগে, সেইটো কথাও বেয়া লাগে, কিনে এইটোক কওঁ সেইটো কথা কিন্তু
বন্ধুৰ মাজত তেনেকুৱা থাকেই।
থাকে, বেয়া পোৱা বেয়া পোৱাই থাকে। আমাৰো তেনেকুৱা আছিল দেই তেনেকুৱা আছিল।